শুনিছা না? হেল্ল'। হেল্ল'।
হেল্ল'।
শুনিছা না?
অ' শুনিছোঁ শুনিছোঁ বুলো, শুনিছোঁ।
কি কৰি আছা?
এয়া আছোঁ বাৰু এনেই। এনেই আছোঁ, একো কৰা নাই। কি কৰিছা? নাই নাই নাই, এতিয়া বনাইহে আছে। খোৱাটো নাই বাৰু। খাম এতিয়া। ৰাতিপুৱা বাৰু চাহ তাহ খালোঁ।
উম, উম।
কি কৰিছে আপুনি?
মই এইয়া আছোঁ আৰু এনে ৰুমতে।
অ', ভাত খোৱা বোৱা হৈ গ'ল?
ভাতটো অ', ভাত খালোঁ।
অ', অ'।
এই পানী লাও এ আছিল।
অ', অ', অ' এতিয়া বজাৰত দেখিনে আৰু এতিয়া।
উম। এনে ইফালে পানীবিলাক কেনেকা এতিয়া বৰ্তমান?
অ', আজিতো বাৰু বহুত গৰম হৈ আছে বৰষুণো নাই দিয়া আজি।
অ'।
উম। পানী তেনেকুৱা যোৱাকালি দিছিলে বৰষুণৰ পানী আছে পানী নাথাকা নহয়। পুখুৰী কেইটাত ভৰিছে বাৰু পানী অলপ অলপ এতিয়া।
অ', অ'।
কিন্তু খেতিৰ কাৰণে আৰু লাগিব অলপ বৰষুণ পানী লাগিছিলে আৰু বৰষুণৰ আৰু হ'লে ভাল আৰু। এতিয়া আৰু বৰষুণে নাই কিয়া হৈছে আৰু এইপিনে পানী বেছি বেছি হৈছে ন-ন অ'।
ইফালেও মানে নায়ে ইমান নাই মানে বহুত কম আৰু।
অ', অ', আজিটোতো পুৰা গৰম আজিটো ৰ'দ দি আছে পুৰা বৰষুণতো নাই আজি। যোৱাকালি বৰষুণ দিয়া নাছিলে নে দিছিলে?
যোৱাকালি নাই। অ', দিছিল অলপ দিছিল অলপ আহিছিল মানে বেছি নহয় আৰু।
হয়।
এনেকাই মাজে মাজে মানে কেতিয়াবা দি থাকে।
অ', অ', আৰু লাগে অলপমান।
উম, পানী লাগে মানে পানী নহ'লে আৰু খেতিবিলাক কেনেকুৱা কৰিব।
উম, উম, এইটোতো
পানীটো আৰু চব ক্ষেত্ৰতে দৰকাৰ হয়।
অ', অ', সেইটোৱে। খেতিৰ টাইম এতিটো পানী বেছি দৰকাৰ এতিয়া, উম।
আমাৰ ডেইলি লাইফটো বহুত লাগে সেইবিলাক। উম, পানী, পানী নহ'লে নহয়েই মানে।
হয়, হয়, হয়।
আৰু আমাৰ জোগাত সেই পানী এভেইলেবল এতিয়া। কিন্তু বেলেগ জাগাতো নায়ে পানী নাপায়ে।
হা, হা পানী নাই খোৱা খোৱা পানীটোতো বাৰু বহুত দিগদাৰ হৈ গৈছে এতিয়া।
অ'। মানে কিনিলেও নাপায়েই মানে লিমিটহে পায় লিমিটৰ আৰু। কিনি লিঅ নহ'লে আৰু টকা থাকাবিলাক মানে চব কিনি ল'ব না।
উম, সেইটোৱেটো অ'।
এ লিমিটত দিয়ে আৰু। য'ত নেকি পানী এনেকুৱা কমকিয় আছে।
অ', অ'। অ', পালেও পানী কিছুমান পালেও আকৌ কিছুমান কে থাকে বত খাবলৈ কিয় নহয়।
অ'। নিমখ নিমখ নিমখ থকা থাকে। আমাৰ ইয়াৰ পানী বিলাকহে যেনিবা ভাল বাহিৰতো মানে চব নিমখ থাকিয়েই মানে।
উম উম সেইটোৱেটো। নিমখ থকা পানীয়ে হ'ব চ খোৱা পানীতো বেলেগে, নিমখ পানী দি কাপোৰ চাপোৰ ধুব লাগে হয়।
মানে বেয়া হৈ যায় বুলি গা ধুলেও, চুলিবিলাক। চুলিবিলাক বেয়া হয় আৰু স্কিনৰো প্ৰব্লেম হয়।
অ', অ'।
এইয়া। মানে নিমখ থকা পানীটো আৰু ক'ত।
অ এইটো ভাল নহয় চলি এ অলপ নিমখ লাগিলে চুলি কাৰণে বেয়া হয় বুলি আৰু নিমখ পানী দি গা ধোঁলে চুলি বেয়া হব।
উম উম। মানে পানী পৃথিৱীত পানী বেছি হ'লেও চব পানীতো মানে এনেকা ভাল নহয় আৰু পানী এনেকা।
পানীও বেছি আছে কিন্তু পানীতো আৰু খোৱা খোৱা পানীটো কম আছে মানে।
অ', কম আছে।
অ', বাকী পানীটো আছে কিন্তু। খোৱা পানীটোৰ অভাৱ হয়।
আৰু মানে যিমান ভিতৰত পৰা পানী ওলায় এইবিলাক পানী বোলি ভাল হয় বোলে।
হয়, এইতোটো গ্ৰাউণ্ড ৱাটাৰ কেইটা ভাল হয় ন।
ভিতৰত পানীটো।
উম।
এতিয়া যে গাঁৱে-গাঁৱে মানে এই, টেংকি কিবা বনাই আছে নহয়। পনীৰ, ইফালেও বনাই আছে না তোমালোকৰ ছাইডত?
অ, আজিকালি আৰু আছে বাৰু আজিকালি।
এইবিলাক ভাল বোলে অ, পানীৰ চাপ্লাইবিলাক। ভাল বোলে মানে বাট দূক্ষিত পৰাও ওলাই না। মানে আইৰন-আইৰন বিলাক নাথাকে বোলে আৰু আইৰন পিয়ৰ পানী ওলাই আৰু মানে
অ', এটোয়ে আও।
উম,
পানীতো ভালেই হেতৰ
উম,
অলপ ফিল্টাৰ কৰিব লগা হৈ যায়, অলপ ফিলটাৰ কৰে নেকি হেতৰ ফিল্টাৰ কৰি পেলাইে চাপ্লাই কৰিছে।
অঁ, অঁ, ফিল্টাৰ হয় চাগে।
অ, অ, অ,
আমাৰ গাঁৱতো বনাই আছে এতিয়া হোৱা নাই মানে বৰ্তমান, কমপ্লিট হোৱা নাই।
আমাৰ এইপিনে চাই বহুত দিনে হৈ গ'ল বনাই হোৱাত দুই বছৰ কমেও হৈ গ'ল চাই
অঁ,
বনাই হৈ পানী দিয়ে এতিয়া
অঁ,
তথাপিও আৰু ঘৰত গাঁৱত আৰু পানী আছে ভালেই পানী ঘৰত গাঁৱৰ পানীটো ডাইৰেক্ট মাৰি হা অ, আইৰণ ইমান নাই বাৰু খাব পাৰি আৰু মানে ডাইৰে্ট কলৰ পৰা মাৰিপেলাই পানী
অ, অ,
সেইকাৰণে আৰু চাপ্লাই পানীতো ইমান মানুহবিলাক কিয় নকৰে আৰু সেইকাৰণে
অঁ, এইটো মানে টাইমতেহে দিয়ে
অ, টাইমতে দি ৰাতিপুৱা এবাৰ আছে আৰু সন্ধিয়া দিম বুলি কৈছিলে ন সন্ধিয়া নিদিয়ে নেকি আজিকালি
অ,
কিছুমান ঠাইত দিয়ে সন্ধিয়া দিয়ে ৰাতিপুৱা দুবাৰ দিয়ে মানে আৰু নিয়ম দুবাৰ দিব লাগে আৰু ৰাতিপুৱা এবাৰ সন্ধিয়া এবাৰ আৰু
এনে কিমান-কিমান মিনিট দিয়ে?
এইটো আধা ঘ পঞ্চল্লিশ এক ঘণ্টা দেৰ ঘণ্টামান দিয়ে নেকি দেৰ ঘণ্টামান দি আছে
অঁ,
দেৰ ঘণ্টা দেৰ ঘণ্টা কে দিয়ে আৰু
অ, পিছে বহুত পানী পায় পিছে না?
অ, পানী পাই অ, গাঁৱত নালাগে কেইটামান লোক খেতিতে দি দিয়ে
অঁ, হয়-হয় আৰু যদি গাঁৱৰ পানীয়ে যদি ভাল না
উ, উ, সেইটো টো উ, চবৰে ঘৰে-ঘৰে বহাই দিছে আৰু এইটো চবৰ আপোনালোকৰ বহাইছে চাগে এনেকৈ
অ, আমাৰ ফালে এনেকাই মানে টেপ-টেপ দিয়ে না
অ ঘৰে ঘৰে চবকে টেবল দিছে এইবাৰ ৰাস্তাত যাব নালাগে আৰু এতিয়া
উম উম
ঘৰে ঘৰে দিছে সবেই বহাই লৈছে।
উম উম
উম
মানে এইবিলাক ও লাগে
উম উম উম
ভাল হয় আৰু মানে কাপোৰ চাপোৰ ধুলেও মানে বগা কাপোৰ বিলাকতো মানে বেয়া হৈ যায় না আইৰন থাকিলে।
অ সেইটোৱেইটো এতিয়া মই থাকাতে জেগাতে মানে বহুত আইৰণ কাপোৰ ধুবলৈ নোৱাৰি ফিল্টাৰ কৰিলে ফিল্টাৰ কৰিহে ধুব লাগে
উম উম
গাঁৱতোতো আত কিনা পানী অত না চ মানে চ পানীটো টাইমত অলপমান সময় দিয়ে না
উম উম
অ কৰে ন সেইকাৰণে চিন্তা কৰিয়ে কাপোৰ ধুব লাগে।
উম
নহ'লে লগাবলেই নহয়।
হয়, কিছুমান আৰু ফিল্টাৰ কৰিলেও ভাল নহয়েই মানে।
অ', এইটোৱে অ', ইপিনে তেনেকুৱা, আমাৰ ইপিনে বাৰু আমাৰ পিনে ঠিকেই বাৰু। য'ত আছোঁ তাত ফিল্টাৰ কৰিলেও নহয়েই নহয়, ডাবল ফিল্টাৰ কৰিলেহে হয় আৰু।
হয় হয়। আৰু ফিল্টাৰো লগে লগে বেয়া হৈ যায় মানে। সলনি কৰিব লাগে, এনেকা হৈছে, অ', অ'।
এতিয়া কিনা পানী কেনেকুৱা আপোনালোকৰ?
আমাৰ ফালেও জাগা জাগাই এনেকাই মানে, ক'তবা ভাল। ক'তবা এনেকাই আৰু।
অ'।
ভালেই, বেছিভাগ মানে এই ভিতৰৰ পানী হ'ব লাগে মানে, এই বিশ ফুট, পোন্ধৰ ফুট, এইবিলাকত পোৱাবিলাক ইমান কিবান নহয়। পানীটো, যিমান পাৰা মানে ভিতৰৰ পানী ওলাব লাগে। ত্ৰিছ ফুট, পঁচিছ ফুট এনেকুৱা।
অ', অ', অ'।
আৰু কেতিয়াবা পাথৰ থাকে না, মানে এইবিলাক খান্দিব নোৱাৰে।
অ', অ', অ', তলত বেছি খান্দিলেওঁ পাথৰেই হৈ যায় গোটেই।
উম উম।
পানীটোতো সোনকালে ওলাই যায় আৰু, বেছি খান্দি, নকান্দিলেওঁ হৈ যায়।
হয় হয়। কিছুমানটো আৰু এনেকুৱাই আৰু, বইল কৰিব লাগে ভালকৈ।
অ', বইল কৰিব লাগে অ'।
উম, বইল কৰিব লাগে, ডাইৰেক্ট খাব নোৱাৰে, উম।
বইল নকৰিলে নহয়, বইল কৰিব লগা হয়।
ইফালে আৰু মানে, কেনেল চেনেল এনেকা আছে নে নাই? ধান ৰোৱাৰ কাৰণে।
এইপিনে আগত আছিলে, আজিকালি নাথাকাই হ'ল আৰু, এইটো আৰু মানে ভাঙি, মানে পুৰণাও হৈ গ'ল নেকি? পুৰণা হৈ গ'ল, ভাঙি গ'ল, নাই আৰু এতিয়া।
নহ'লে মাজত আছে। এতিয়া আৰু নাই বনোৱা আৰু এতিয়া, আপোনালোকৰ পিনে আছে পানী চাপ্লাই কৰিবলৈ?
আছে আমাৰ আছে, ওচৰতে আছে, মানে নদী আছে না। ইয়াতে মানে অ', ইয়াতে মানে চাপ্লাই দিয়ে আৰু, এইফালে সেইফালে।
অ', অ', আমাৰ মাজত আছিল, এতিয়া আৰু নাই আৰু এতিয়া।
উম উম।
এতিয়া আৰু ইমান দৰকাৰ নাই এতিয়া আৰু, এতিয়া মানে পথাৰটো মানে পানী হৈ গ'লে আৰু মানে ৰুবলৈ ধুনীয়া হৈ যায়।
অ', অ'। কিছুমান মানে পথাৰবিলাক পানী নাথাকে না, অলপ শুকা শুকান হৈ যায়, সেইবিলাকৰ কাৰণে কেৱল লাগে।
অ' অ', এপিণেও শুকাই, কিন্তু পানী আনিবলৈ আৰু বহুত দূৰ হৈ যায় ন, পানী আনিব নোৱাৰি। নহলে আৰু পৰা উঠাব লাগে, তলৰ পৰা উঠাইহে পানী দিব লাগে।
অ', ঠিক আছে দে ন অহ অ' অ'।